হেল্ল'! অ', নমস্কাৰ বাইদেউ।
অ', নমস্কাৰ ভালে আছে?
অ', আছোঁ দিয়ক আপুনি?
এইয়া মোৰো ভালেই।
অ'।
উম, তাৰপিছত ভাত চাত খালে নাই? অ', মওঁ মানে আজি এফালে গৈছিলোঁ দৰকাৰ এটাত। আহা অকমান দেৰি হ'ল। আহি পেলাই ধুমাধুম ঘৰৰ কাম কেটামান কৰিলোঁ, কাপোৰো ধুলোঁ ধুই পেলাই এইমাত্ৰ ভাত খাই আহিছোঁ আৰু, উম। গৈছিলোঁ মানে এই বি ট'ল গেট সেইফালে অলপ মানে গৈছিলোঁ ৰন্থলি বুলি কয় পিনে অলপ ফুৰি আহিলুং গৈ।
অ'।
ফুৰিবলৈ বুলি নহয় আৰু কিবা বিশেষ কাম এটাত গৈছিলোঁ হ'ল কামটো যেনিবা হ'ল আৰু। তাতে আহি লৈ পেলাই আকৌ মানে ধুমাধুম কাম কৰিলোঁ, কাম কৰি এইয়া আৰু যান্তীৰ ৰান্ধা বঢ়া কৰি থৈয়ে গৈছোঁ আৰু ৰান্ধা বঢ়া কৰি আহি পেলাই আৰু সেয়া ভাতহে খাইছোঁ কামকেটা কৰি লৈ পেলাই।
অ', ভাত কি দি খালে?
ভাত কি দি খালোঁ মানে এইয়া ধুন্দুলি বুলি কয় যে এই আমাৰ মানে ইয়াত তেনেকে নেপাও অ', এইয়া। আমাৰ ইয়াতে মানে হেৰি হয়, কাৰণে বজাৰ হলে গাৰ মানুহ খিনি আনিছিলে নহয়, আনো তেতিয়া মানে মই তাৰ পৰাই ল'লোঁ লোকেল বস্তু, বুলি খাই ভাল লাগিব তাৰ লগত কঁঠাল গুটি দিলোঁ, মিছা মাছ দিলোঁ, শুকান মিছা মাছটো খাই পেলাই ভালে লাগি লে, আকৌ কঁঠাল গুটি দি চাটনি বনালোঁ, দাইল বনালোঁ। আৰু তেনেকেই আৰু ভাত সাজ খালোঁ আৰু।
বাকী আপোনাৰ, আপোনাৰ ল'ৰাটোক বন্ধ দিলেনে নাই স্কুল?
বন্ধ দিলে এ, আজি তিনদিন মান হৈছে সাত তাৰিখ পা বন্ধ দিছে।
অ', অ', অ'।
উম, প্ৰচি দে অ', বা বন্ধ হ'ল নেকি? অ', তেত অ', তেত তেতিয়াহ'লে এইকেইদিন অকমান আৰাম কৰিব পাৰিব আৰু নহ'লে আৰু নহ'লেকে ৰাতিপুৱা ল'ৰা ছোৱালী স্কুল আছে বুলিয়ে ধুমাধুম উঠি একদম ৰান্ধা বাঢ়া কৰি সময়মতে উলিয়াব লাগে নহয়! ৰাতিপুৱা সময়খিনি মানে বহুতেই টান লাগে আৰু, লাগেই। সেইটো মানে অলপ নিশ্চিন্ত আৰু অকণমান দেৰি হ'লেও মানে কোনো কথা নাই আৰু।
কোনো কথা নাই আৰু।
উম, ঠিকে আছে অলপ বা তাতে মানে গৰম নহয়, ৰাতিও ইমান টোপনি যোৱা নাযায়। ভালকৈ টোপনি নাহে। এই শুতে, শুতেটো দেৰি হয়, ৰাতিপুৱা সময়খিনি ইমান ধুনীয়া টোপনি আহে উ উঠিবও মন নাযায়, ইপিনে ল'ৰা ছোৱালী স্কুলো আছে।
হয়, হয়।
অ', এইকাৰণে এইকিদিন অকমান আৰাম কৰি ল'ব পাৰিম আৰু।
হয়, এই বিশদিন আৰাম কৰিব পাৰিম আৰু দছ দিনতটো গ'লেই বাৰু।
অ', অ'।
আমাৰ আকৌ আগষ্ট তিন তাৰিখ পাহে খুলিব, স্কুল।
অ', অ', আমাৰ আকৌ এক আগষ্টৰ পাই খুলিব। অ', যেতিয়া আকৌ স্কুল খুলিব আকৌ তেতিয়া আকৌ এনেকুৱা ৰ'দ দিব গৰম হ'ব, তেতিয়া আকৌ ল'ৰা ছোৱা অ', ল'ৰা ছোৱালী তেতিয়া স্কুললৈ জোতা মোজাও পিন্ধি যাব নোৱাৰিব টাই বান্ধিব নোৱাৰিব, কিমান অসুবিধা হ'ব তাৰ পিছত আৰু মাষ্টৰে অ', তাৰপিছত মাষ্টৰে ৰাতিপুৱা সাতটা বজাত স্কুল দি দিব আৰু সেইটো স্কুল আৰু তে তিয়া আৰু এই মাকহতে আৰু পাঁচটামান বজাতে উঠিব লাগিব আৰু এইকিদিন আৰাম কৰা চাজাটো ওলাই যাব আৰু।
হয়, আপুনি ঠিকে কৈছে। চাজা ওলাই যাব এইকিদিন আৰাম
অ', হ' আজি কি ৰান্ধিলে?
আজি দাইল বনালো, তাৰপিছত মাছ ছত পিটিকা বনালো, তাৰপিছ পিছত কঁঠাল গুটি সিজাই পেলাই কঁঠাল গুটিও পিটিকা বনালোঁ। আৰু ইয়া চিচিংগা ভাজিছিলোঁ। সেয়া দিয়ে ভাত খালো আৰু।
অ', অ', অ'। অ', ময়ো আজি মানে কৈহে আছো। মই আজি কৈহে আছো বোলি গুড়া মাছৰ লগত কঁঠাল গুটি দি পেলাই খাবলৈ ইমান ভাল লাগে। কিন্তু ই এতিয়া গুড়া মাছে পোৱা যোৱা নাই।
হয় হয়। বহুত দিন হ'ল দিয়ক গুড়া মাছ পোৱাই নাই। এতিয়া যেতিয়া গুড়া মাছ থাকিব তেতিয়া কঁঠাল গুটি না
অ', গুড়া থাকে তেতিয়া আমি অ', উ অ', সেয়া। মোৰ তাকে মানে ভাবি আছ ছোৱালী ৰৈ আছোঁ বুলি কয়। ইমান মন গৈ আছে খাবৰ কাৰণে কিন্তু নাই।
হয় হয়। আগতে কিমান খোৱা যায় মাছে মাছ।
অ', অ', আজি পথাৰলৈ যোৱা নাই নেক কি পথাৰত বোলে আকৌ খেতি কৰিছে বোলে ভাত লৈ গৈছে।
অ', হয় হয়। আজি আজি ৰোৱনী আহা নাই। আজি বেলেগতহে গৈছে আৰু ৰুবলে কাৰনে। সেইকাৰণে আজি মানে আজি মানে আহ যাবলগীয়া হোৱা নাই আৰু। আকৌ কাইলৈৰ পৰা আহিব আৰু।
অ', ধানখিনি কিন্তু সেই আষাৰ-শাওণ মাহত ৰুলে ভাল হয়। আৰু বেছি মানে ধান ৰ গেৰটো ধুনীয়া হয়।
হয়।
অ', সময়মতে ওলাই আৰু ধানখিনি। সেইকাৰণে আষাৰ-শাওন মাহত ৰোৱনী বানখিনি ৰুই পেলাই কম ট কৰিব লাগে আৰু। তেতিয়া মানে ধানৰ থোকটোও ভাল ধান অলপ বেছি পোৱা যায়। তাতে আকৌ বৰষুণো পৰি আছে নহয়। মানে এ ৰুবৰ কাৰণে বহুত ভাল হয় আৰু। অ', হেয়া আকৌ ক আকৌ আক অ', আপোনালোকে ধান এতিয়া কাটিবৰ কাৰণে এতিয়া দাৱনী লগাইনে নে মেচিন দি কাটে?
নাই নাই দাৱনীয়ে লগাও। এ মেছ মেচিনত মেচিনত বহুত খৰচা পৰি যায়। দাৱনীয়ে লগাও আৰু। কিন্তু মেচিন দি লগালে ভাল আৰু এদিনতে হৈ যায় আপোনাৰ।
অ', অ', মেচিন টো লগালে মানে ধান আমি এদিনতে হৈ যায়গৈ। তেত হেৰি লাগে। অ', আজিকালিতো মৰণাটো নেমাৰেই। ই ধানখিনি অনাৰ পিছত আকৌ মৰণা মৰা মেচিনো ওলাইছে।
হয় হয়।
আজিকালি খেতি কৰিবৰ কাৰণে মানুহৰ ইমান কষ্ট নহয় আৰু তে সেই অকমান আৰু সেইটো হয়। ধান ৰোৱা মেচিন ওলাবলৈহে আছে আৰু। আমাৰ ইয়াত আহিবলৈ আছে। বেলেগ বেলেগ জেগাততো সেইবিলাকো পোৱা যায়।
এইবিলাক পোৱা যায়। তেতিয়া এই ধাৱনী বিলাকৰ
অ', সেইটো কাৰণ। অ', সেইটো কাৰণে বেয়া লাগে। কাৰণ তেওঁলোকে যে যি নহওক ধান কেইটা ৰুই হ'লেও অকমান ইনকম কৰি পেলাই চলিব পাৰিছিলে ঘৰখন।
আপুনি অকণ ইফাল-সিফাল কৰি দিয়কচোন। অকণমান নেটৱৰ্কটো মানে হেৰি হৈ আছে।
অ', ম মইতো ঠিকে শুনি আছোঁ।
অ', মানে মই আপোনাৰ মাততো অকমান মানে হেৰি পাইছো। এতিয়াহে ঠিকে শুনিছো।
অ', অ'। অ', ঠিকে আছে বাৰু। মই আকৌ এয়া তাকে ভাবি আছো মানে দাৱনীবিলাকে মান উম, যি নহওক ধান কেইটা ৰুই হলেও তেওঁলোকে ঘৰখনত কিবা এটা প্ৰকাশ পায় আৰু খৰচৰ
হয় - হয়, খৰচৰ।
উম, হুম।
দিনে আপোনাৰ চাৰিশ টকাকে আহিলেও ধেৰ দিয়কচোন।
অ', সেইটোৱে এদিনা চাইডৰ আহিলে দিনটো তেওঁলোকৰ খৰচটোও হয়। উম, ধানৰ এই ৰুৱা। ছিজন কিতাতে তেওঁলোকে কেইটামান পইচা ইনকাম কৰিব পাৰে।
ইনকাম কৰিব পাৰে আকৌ কাটা ছিজনতো পাৰে ইনকম কৰিবলৈ।
অ', সেই তেওঁলোকে আকৌ সেয়ে কিবা ঘৰুৱা আহি খৰচ বা নিজৰ তেওঁলোকৰ বেমাৰ। কিছুমান প্ৰভাৱৰ কাম কৰিব পাৰে আৰু অ',
হয়
এ সেয়াই। নামাই পিনে দেখি আমাৰ সন্মুখতো তেনেকুৱা আকৌ আমাৰ ঘৰৰ পিছফালেও পথাৰ কিছুমান মানুহে ধান ৰুই থকা দেখি কিছুমান
আপুনি অকণ ইফাল সিফাল কৰি দিয়কচোন, মাতটো অকণমান মানে লাগি লাগি লাগি ধৰিছে
হেল্ল'
হেল্ল' অ', শুনিছোঁ কওক।
অ', এতিয়া
নাই এতিয়াও মাতটো লাগি লাগিয়ে ধৰিছে।
অ', এতিয়া? হেল্ল' হেল্ল' শুনিছা নে হেল্ল' বেলেগ চাইডত লম ৰ'। তোৰ এইটো মানে ঠিকে আছে আ, তোৰ কথা খিনি স্পষ্ট শুনো। ইন